অ' পূজা ভাত খালা?
অ' ভাত খালোঁ।
অ' অ' কি বনালা আজি?
মই আজি বনালো ভাত কেৰেলা চব্জি, দালি আপুনি কি বনালে?
মই বনালো মাংস অকমান আনিছিলে, মাংস বুটৰ দালি বু বুটৰ দালি নহয় দিয়া মচুৰ দালি আৰু ভাত, নেমুটেঙা, ছালাড।
আমাৰ ভাত, দালি আৰু ভাতকেৰেলা ভাজি। আৰু কি কৰিলে অ, দাদা আছে ঘৰতে শুই আছে।
অ', অ', আৰু একো কৰা নাই দিয়া কাপোৰ আছিলে কাপোৰ কেইটামান ধুলো।
অ, ময়ো আজি দেওবাৰ আছিল স্কুলৰ কাপোৰ বিলাক ধুলো। ঘৰ চাফা কৰিলোঁ।
আৰু হেৰি টিকলি কি কৰিছে?
টিকলি শুই গ'ল টোকলি শুই গ'ল দাদাও শুই গ'ল। নিয় শুই গ'ল।
ইমান ৰ'দ ন' আজি?
আজি বহুত ৰ'দ বাহিৰতটো বহুত ৰ'দ।
আৰু এই তলত অ, এই তলত কিবা খো খুৱাই আছে।
অ, আজি ই আছিল ন' দেওবাৰ আৰু কিবা আছে কিজানি সেইকাৰণে খুৱাই দিছে চতুৰ্দচি আজি -আজি নাহায় কালি পূৰ্ণিমা আজি চতুৰ্দচি তি হয়?
অ, আজি চতৰ্দশী
উম, কিছুমানে আজিয়ে পূৰ্ণিমা মানে সেইকাৰণে অ, পূৰ্ণিমা আজিয়ে মানে আজিয়ে হয় নিছে একো নহয় কোনোবাই কালি খুৱাব।
ইমান দুদিনমান ধুনীয়াকে কৰিছে পুৰি, চব্জি, খীৰ ৰাস্তাত জাম হৈ গৈছে, ইমান মানুহ হৈছে।
সেই মানুহ বিলাকক খুৱাই সিহঁতে পুণ্য কৰে ন! সেইকাৰণে সেইটো খোৱা ভাল নহয় সেই কাৰণে গৈ খাব পাৰিব।
উম। কিন্তু আমি সেই ওপৰৰ পৰা চাই আছো। আমাৰ বাউণ্ডৰীত পুৰা মানুহে খাই পেলাই পাত পেলাইছে, গ গিলাচ পেলাইছে
অঁ সেইটো পেলালে আকৌ আপোনালোকৰ আকৌ পুণ্য হৈ যাব, সেই পাত বিলাক পেলালে'- কিন্তু বেলেগত জুঠা পেলাব অকণমান ইহে সেইটোৱে আৰু সিহঁতে খাই খাইছে, পেলাইছে অঁ
এয়া হ'ল, মোৰ কাপোৰ ধোৱা হ'ল আৰু গধূলি সময়ত অংশ আছে ৰেড -ই হৈ আছে সি যাব অকনমান ওলাই যায় উজান বজাৰৰ ফালে
অঁ অঁ অঁ
বন্ধু বিলাক আহিছে, বন্ধু বিলাকৰ লগত একেলগে ওলাই যায়।
'মইো দাদাক কৈছিলো' অকনমান ৰাস্তাৰ ফালে যাম ইফালে দাদা কৈছে ৰ'দ আছে ইমান ৰ'দত কেনেক হৈ যাবা
কোনো দৰকাৰ নাই কোনো দৰকাৰ নাই এ এই ৰ'দত আহিবৰ কোনো দৰকাৰ দ নাই এটা কাম কৰিবা ধুনীয়াকে গধূলি ওলাই আহিবা। তুমি নানু, কাইৰা আমাৰ ঘৰত আহি যাব আমি একেলগে চাহ খাম।
দেশখন দিয়া এবাৰ চাই লওঁ। ঘৰত বহি বহি আমনিয়ে লাগি আছে চাই লওঁ।
অঁ হেৰি শুনাচোন পূজা!
অঁ, অঁ কওঁকচোন বদে অঁ প্ৰতিচয় ভাল পাই। পিছে এতিয়া চিলাইও খুলাই খুলি আনিছে আৰু কালি ড্ৰেছিং চেচিং কৰিছে এতিয়া যাব নালাগে এতিয়া নাই ক'লে যে এতিয়া সিহঁতৰ চামাৰ ভেকেচন চলিয়ে গ'ল তাই স্কুল নাযাওঁ তে নাযাওঁতে চলিয়ে গ'ল অ গৰম বন্ধই চলি গ'ল। এতিয়া আগষ্টৰ পৰাই খুলিব বুলি। আমাৰ নানুহঁতৰো বুধবাৰৰ পৰা গৰম বন্ধ।
কেই হেৰিলেকে
এক মাহ পূৰা। অহা আগষ্ট এক তাৰিখে খুলিব স্কুল।
অঁ, অঁ। ভালেই দিয় অ তুমি ঘৰত যোৱা কথা আছিলে যে যাবানে ঘৰলে?
অ আমি যাওঁ দুই তিন তাৰিখ মানত। ওলাই যাওঁ তাৰ হমৰ যিমান ইছ স্কুলৰ পৰা কৰিব দিছে সেইবিলাক লিখি শেষ কৰিব তাৰপিছত আমি গোছ তিয়ে যাওঁ।
একেলগে আহিবানে নে কোনোবা আগত কোনোবা পাছত আহিবা?
আহ মালিকে থৈ আহিব। আমাক, আমি মাক জীয়েক, আহ। তিনিজন আহিম, কিমান দিন পাছত আহিম। পঁচিছ ছাব্বিশ তাৰিখে আহিম, উনশ বিশ তাৰিখে আমাৰ ভণ্টিৰ ছোৱালীৰ বাৰ্থডে আছে বাৰ্থডে খন খাই বৈ আহিম।
অ', আচ্ছা কাৰ বিৰ্থডে?
মানবীৰ জন্মদিনটো আছে আপোনাৰ বিশ তাৰিখে।
অ', হয়।
উম সেইকাৰণে, সেইটো বির্থড ছাদদে খায়ে আহিম আৰু শাওন মাহ চলিব তেতিয়া এনেও
অ', শাওণ মাহ আৰম্ভ হব।
অ', শাওন মাহ চলিব। শাওন ন পোন্ধৰ তাৰিখৰ পৰা নেকি আগষ্ট মাহৰ।
অঁ, আচ্ছা আচ্ছা। অ', তাৰ মানে
মোৰ আপোনাৰ ষোল্ল তাৰিখে, এক তাৰিখ। খাওনত কিন্তু ইয়াতে
অকমান এসপ্তাহ আগৰ পৰাই মানে সেইকাৰণে তেৰ তাৰিখে ফাৰ্ছ সোমবাৰ পৰিব।
অ', আচ্ছা আচ্ছা। উম। আমাৰ দেউতাৰো তিথি তাৰমানে আমাৰ দেউতাৰো তিথি সেইটোতে পৰি এ এদিন হোৱা হলেই শাওনত পৰিলে হয়।
অ', অ', অ', অ', অ', আহাৰ মাহতে। পৰিছে। আহ আহাৰ মাহত। পৰিছে। আৰু নাৰায়ণ পূজা কেতিয়া আপোনালোকৰ?
আমাৰ নাৰায়ণ পূজা নহয় ভাগৱত পাঠ।
অ', ভাগৱত পাঠ?
অ', এক তাৰিখে আমাৰ ভাগৱত পাঠ বুধবাৰ। ৰাতিপুৱাই কৰাই থম। আৰু বাইদেউহতক মতিছো। বাইদেউহঁতক মাতিছো।
অ', বিশ্বনাথ চন্দ্ৰ জ জন্মদিন আৰু মৃত্যুদিন সেই দিনই পৰে। বিশ্বনাথ চন্দ্ৰদেৱৰ, বিশ্বনাথ বিধানস
বি বিধান চন্দ্ৰ কোন হয়?
কোনোবা লিখক ৰাইটাৰ কোনোবা হ'ব পাৰে তাৰ জন্মদিন আৰু মৃত্যুদিন এক তাৰিখে পৰে।
অ', আচ্ছা। আমাৰ সেইদিনা আৰু মোৰ মাহঁতৰ ঘৰত আকৌ তাৰ পিছদিনা।
অ', এক দিন পাছত দুইদিনা
এদিন পাছত। অহ। তেনেকে মই বৃহস্পতিবাৰ পৰিব, মোৰ মাৰ ঘৰত গুচি যাম।
অহ, আপোনাৰ মাৰ ঘৰত যাব শাওন সোমবাৰে
যাম অংকুৰ লগতে গুচি যাম। তাৰ পিছত পনীৰ বনাব সেই পনীৰ পনীৰ বনাব, পনীৰ বনালে তাৰ পৰা অংক গৈ পেলাই তাৰ পৰা সোমাই পেলাই খাই আহিব।
অঁ। তিনি তাৰিখে দেখোন নাগ পঞ্চমী পৰিি যাব আকৌ আগষ্ট মাহত দুৰ্গা পূজাই আহি দী গল দেখোন।
নাগ পঞ্চমীৰ পাছতে কি সেয়া হয় নেকি?
ন আগষ্ট মাহ নহয় আগষ্ট না যেতিয়া নাগ পঞ্চমী আহিলেতো ই- ইবিলাক আহিয়ে যাব, তাৰ পিছত দুৰ্গা পূজাত পি চি গণেশ চতুৰ্থী, আহ জন্ম অষ্টমী পৰিব চাৰি তাৰিখ ছেপ্টেম্বৰ
গোটেইবোৰ আহিয়ে যাব।
অহ। উম
আজি অ, কি বনালা বুলি কলা আজি?
আমি ভাত কেৰেলা বনালো, দালি বনালো, এতিয়া সন্ধিয়া আনিব কিবা
উম, মই সন্ধিয়া পাৰিলে যাম দিয়া।
অ আহিব।
ধুনীয়াকে বহি, যদি মই নাযাওঁ তোমালোক গুচি আহিবা
অ দিয়ক, আপুনি কব আমাক।
অ তোমালোকে গুচি আহিবা ৰে বহুত দিন হল অহাই নাই তোমালোক।
উম সেইটোয়তো চাই লও এ ৰ'দৰ কাৰণে ওলাবই মন নাযায় অ বাইদেউ।
অ সেইটোতো হয় ৰ'দৰ কাৰণে ওলাবই মন নাযায়।
ৰ'দৰ কাৰণে ওলাবই মন নাযায়।
কিন্তু কৰবাত ক'বাত এই সংগীতাহঁতৰ গাঁৱত ইমান বৰষুণ দিছে পূজা কি কবা তুমি?
অ কতো শুনিছিলো বৰষুণ দিছে বুলি কিন্তু এইফালে নায়ে বৰষুণৰ নামেই নাই।
নামেই নাই, হয় দিয়া বহুত গৰম। অক এ পুৰা একদম বানপানী হোৱকে দিব লাগে।
অহ' বানপানী হ'লেতো গুৱাহাটী বন্ধই হৈ যাব, দুই তিনিদিন মান।।
গুৱাহাটি বন্ধই হৈ যাব অহ, ঠিকেই কৈছা তুমি কথাটো ঠিক।
অহ', গুৱাহাটী যি ডাউন আছে বন্ধই হৈ যাব। স্কুল পাতি দুদিন আগতে বন্ধ দি দিব।
হে হে তেতিয়া আৰু ব্ৰিজৰ
হেল্ল' গুৱাহাটী হৈ যাব কি যে দূৰ দখী বুলি কোৱা ন। তেনেকে হ হ। তেনেকেই হৈ যাব আকৌ।
হে হে হয় দিয়া কি যে কবা আৰু।
সেইটোৱেইটো।
বৌ আহিছে তোমালোকৰ তালে?
নাই আহা, নাই আহা এতিয়ালৈকে। ময়ো যোৱা নাই আজি দেওবাৰ, তাইৰো ঘৰত কাম থাকে, মোৰো ঘৰত কাম থাকে।
যোৱাই নাই। আমাৰ দেউতাই ভাল পোৱা নাই। ঔ বেমাৰী হৈ আছে আজি হস্পিতাল লোৱা কথা আছিল, কিন্তু বাইদেউ ভণ্টি বোলে ঘৰত আহিছে আজি কালি। লৈ যাব নেকি আকৌ।
মানে কি।
আকৌ কমজৰি, ডক্টৰি ডক্টৰে ভৰ্তি বুলি কৈছিল ইয়াতে। কিন্তু, নাত। তাইনাত আকৌ, বেজি চেজি দিছে যদি ঘৰত লৈ মাৰিব পাৰে, পাৰিব বুলি কৈছিল কিন্তু বেজি মাৰ পাছত। পাছত ডক-দাট দেউতা আৰু কমজোৰ পুৰা হৈ গৈছে উঠিবই নোৱাৰে। আৰু খোৱাবিলাক হজমেই নহয়। সেইকাৰণে, আজি বাইদেউ ভন্টি।
এটা কাম কৰিব পাৰা। পূজা, এটা কাম কৰি ভৰ্তি ভৰ্তি কৰাই দিবা। তেতিয়া ভাল।
ভালকে চোৱা হৈ যাব। অহ' এতিয়া সেইকাৰণে কালি মানত লৈয়ে যাব একবাৰ। লৈ ভৰ্তি কৰাব, ভৰ্তি কৰাই। অহ' তাতে চেলাইন বেজি দিলে, তাকতো আহিব ন তেনেকে কিবা ঘৰত, হস্পিতালৰ নিচিনা। নিচিনা নহয়।
নহয়, নহয় অলপমান শক্তি পাব। চেলাইন দুটা ল'ব।
নাই নাৰায়ণত বহুত পইচা বুলি কৈছে। সেইকাৰণে কাৰণে আমি ওলাই লৈ গৈছিলো ঘৰতে, কিন্তু হোৱা নাই সেইটো কথা এতিয়া। এতিয়া লবই লাগে। খোৱা যিখিনি খাই সেইখিন। সেইখিনি ওলায়ে দিয়ে বোলে, ৰুটি কালি ৰাতি ৰুটি খাইছে অকল। অকমান পেটত থিছে, নহ'লেতো যি খাই বমীয়ে কৰে বোলে।
আৰু তোমাৰ ঘৰত যে আছিল, তোমাৰ ঘৰত থাকোতে ধুনীয়াকে খাইছিল।
অ', আমাৰ দেউ আমাৰ ঘৰত থাকোতে খাইছিল। তেতিয়া, বেজী কেইটা লগোৱা নাছিল নহয়। ঔষধ ঔষতে খাই আছো, যেতিয়াৰ পৰা বেজি লগাই আছে। সেইটো বেমাৰৰ বেজিক ন, সেইটো কাৰণে কমজোৰি হৈছে। তেনে না কি হৈছে, বা ৰিয়েকশচন কৰিছে এতিয়া ক'বই নোৱাৰি।
এটা কাম কৰা ল'ৰা, ল'ৰা লৰিকে লৈ আহিব। দিয়া আৰু নাৰায়ণত ভৰ্তি কৰিব দিয়া।
সেই দাদাই কৈ আছিল। তাতে তেজপুৰতত ভৰ্তি বুলি। কৈছিল না, তেই কাৰণে দাদাই কৈছিল বাৰ ডাঙৰ হস্পিতালত নকয় সেইকাৰণে লৈ আহিছিল। নহ'লেই, এতিয়া তাত উম, তাতে টুমুকিতে টি এম চি আছে। তাতে কৰিব, যাতে ভাল পায় আৰু। প্ৰতিদিনত ভালো পাব পাৰে, কোনো ই নাই আৰু।
উম', উম,।
হ'ল না ছেভেনটি, ফৰ ছেভেনটি ফাইভ। পয়সত্তৰ ছিয়ত্তৰ বছৰ হৈ গ'ল উম
কিন্তু ভাল পাব চেলাইন ল'লে দেউতাই ভাল পাব
অ অ চেলাইন বেজী ডক্টৰ পানী ভাল কৰিব হ'লে ভাল পাব
এইটোয়ে নহওঁক যে বিচনাত পৰি থাকক এনেকুৱা হৈ থাকিব নালাগে পূজা
অ
কাম কৰা মানুহ
কাম কৰা মানুহ অ সেইটোয়তো গাই গৰু ইফাল চিফাল চাই থাক তাকে ন এতিয়া ঘৰতে বহি থাকিলে আৰু বেমাৰী বেমাৰী অ সেইবিলাকেই দেউতাৰে সেইটো টেনচন
গাঁৱত কি ধুনীয়াকে গৰু চৰু এৰাল দিয়ে। ন কি ভাল লাগে। চব চোৱা চিতা দেউতাই কৰে ন?
চব অ চব দেউ দেউতাই কৰে চুৱা চীতা ইফাল সিফাল সব দেউতাই কৰে। মায় বাগান আছে চাপ। পাত বাগান, বাগান চাই বৌ হতেৰ ঘৰৰ কাম কৰে, চবৰ নিজৰ নিজৰ কাম আছে। কিন্তু এতিয়া বেমাৰী হৈ গ'লে, টেনচনে হৈ যায় ন।
চাহপাত বাগান বুলি ক'লে কি ভাল লাগে। আজি আজি মই যেনেকে মিলি লগত চাহপাত বাগানৰ ফটো দিছোঁ। মোৰ চাহপাত বাগানত থিয় হৈ ইমান ভাল লাগে। এ।
আমাৰতো ঘৰে ঘৰে বাগান সেইফালে, চবৰে ঘৰে ঘৰে বাগান। আমাৰ আজিকালি, খেতি বাতিয়ে কম কৰা হৈছে।
মোৰ বহুত ভাল লাগে নাজানো কিয় মোৰ চাহপাত বাগান। এনেকে থিয় হয় পুৰা ওপ ওচৰৰ পৰা সেই দূৰলৈকে চাম ইটো মোৰ কি ভাল লাগিল।